অছ
অ এইয়া এনে শুই আছো ৰ। তই?
মই অলপ খোজকাঢ়ি আছো।
মনুক লয় নে কি?
অ তাইক‌ লৈ।
পাৰ্ক অ আটছা। নাই, নাই। উঠিলো, উঠি পেলাই ইমান গৰম। তাৰ পিছত গা-চা ধুলো। ৰুটি বনালোঁ, খালোঁ।
উম।
কাম চাম কৰিলো আৰু।
উম, উম।
তই?
ম খালো ৰ, ৰুটি খালো। চাহ, ৰুটি উ। নাই ৰ গধূলা ওলাই যাম অলপ। গুৱাহাটীত যাম যাবি নেকি‌‌?
উ ভণ্টিৰ আজি চাওঁ দেচোন আমাৰ ই ওলাই আহক। আজি তাৰো ডিউটি দিছে ন।
অহ, অ।
তই গুৱাহাটীত যাম তাইৰ কাৰণে অলপ কাপোৰ আনিবা লাগে আছে আৰু মোৰো অলপ নাইতি আনিম
হয় নেকি যাব পাৰিলো হয় কেইটা মানত যাম কবিচোন সি তাৰ মানে ডিউটিৰ পৰা ওলাই আহক অ এই যদি সোনকালে ওলাই তেতিয়াহলে যাম দে।
তিনিটা মানত যাম দে, চাৰিটা মানত।
উম, দেচোন চাই লওঁ। ভিন্দৰ লগত যাবি নেকি?
থিক আছে যাম ৰখ।
উ
অকলে আৰু ক'ত যাম?
অ-অ ক'বি মোক একবাৰ ফোন কৰিবি। উ অ আজিও ডিউটি দিছে ৰ।
আজি ছানদে দিনাৰ
নহয় তাৰমানে তৰো এনেকুৱাই ছিষ্টেম। আজি যদি ডিউটি দিছে, কালি চাগে বন্ধ দিব।
অ-অ ভালেই চোন।
অ সেনেকোৱা আৰু।
কি বা হয় আৰু।
অহ। তই কি, সি কেইটাত আহিব?
ই আজি চানডে, সোনকালে ওলাবও পাৰে দেচোন।
অ কাম চাম ভাল নাহ তাৰ
মানে চব নিজে কৰিব লাগে কালি বোলে ন হাজাৰটা টাৰ্গেট মাৰিছে আৰু গোটেই কেইটাই মিলি
আহ অ টাৰ্গেট হিচাপৰ কামটো কিবা ভাল নহয় ন
সেইয়ে আৰু য'ত নহক তাৰ মানে যদি ফ্ৰী মাইণ্ডেড কাম কৰিব নোৱাৰে তেতিয়াহলে ভাল নালাগে ন
অ অ
ফ্ৰী মাইণ্ড কাম কৰিব লাগে এতিয়া টাৰ্গেট হিচাপে টাৰ্গেট হিচ হিচাপে যদি দিছে এয়া টাৰ্গেট নামাৰিলেও মানে একঘন্টা বেছিকে হ'লেও কামটো কৰি দিব লাগে সেনেকোৱা হৈছে আৰু হয় নেকে হলে নহ'ব নয় তাত টাইম থাকে সব জোগাৰে এটা টাইম থাকে যে অমুকৰ পৰা ইমান টাইম লকে তোমাৰ হব সেনেকুৱা হলেও ভাল লাগে
এনে এতিয়া ডিউটি কেইটাৰ পৰা
নটাৰ পৰা ছয়টালৈ
নটাৰ পৰা ছয়টালৈকে
মানে ন ঘন্টা এ এক ঘণ্টাালৈ লাঞ্চ ব্ৰেক দিয়ে যায়
খোৱা লোৱা তাৰ পৰা দিয়ে নাই লৈ যাব লাগে পইচা কটাই
অ বিশছ টকাকে কাটে
উম দেই ঠিকে আছে
উম নাই কালি ফে মই ভাবিছিলো সিও ভাবিছিলে ফেন চেন দিয়া নাই বুলি কিন্তু নাই দে ফেন চেন দিছে
অ ভালে পিছে নিজৰ বাইকৰ খৰচ অহ বাছ তাৰ পৰাই ডিউটিৰ পৰাই দিছিল
দিছে সি তাৰ মানে দুমনি চকীত নিজৰ বাইকখন থৈ দিছে পুৰা ঘৰলৈকে নাযায় দেচোন চকটোলৈকে ওলাই আহিব লাগে তাৰ পিছত চকত বাইকতো থৈ পেলাই তাৰ পৰা মানে ডিউটি লৈ আহিছে আৰু বাছত উম সেয়া মাহত দুশ টকা লব
আৰু যি কি নহওঁক ভালে তেলত যে বেছি যাব
ধৰ আঢ়ৈ তিনি হাজাৰ মান যাবই তাতছে বাছত যোৱাই ভাল মই তাক কৈছো মইছো তুমি বাছতে যাবা হয় না
সেইটো কৈছো বাছত যোৱাই ভাল অ নাই দিয়া ভালে হৈছে দৰমহা চৰমহা কেনেুৱা ভাল না
চাৰে তেৰ হাজাৰ
ভালে দে যিমান যিকি নহওঁক কামটো কৰি আছে বহীতো থাকা নাই
পাক নাই মানুহ এটা কাম কৰি থাকিলে ভাল লাগে
উ পিছত চাবি বেলেগ কাম পালে এৰি দিলে হ'ল
বেলেগ কাম তাৰ মানে ঘৰতে কিবা দোকান পাতি দিম বুলি কৈছে আৰু এতিয়া বিয়াৰ পিছত কৈছে ঘৰৰে কাম কৰিম এইেইদিন এই কৰি কেনে তাকেইতো পইচা খিনি অলপ জমা কৰি লও তাৰ পিছত ঘৰতে কিবা এটা কৰিম
কাপোৰ চাপোৰৰ দোকানো দিব পাৰে গেলামাল দোকানো দিব পাৰে।
তাকে তো কৈছো ত কৈইছো দেচোন কি বা কৰে এতিয়া আজিকালিতো ফাৰ্ম চ আজিকালিতো ফাৰ্ম চাৰ্ম খুলিলেও বহুত লাভ
অ অ
মাটি বহুত থাকিলে ভাল আকৌ
আমাৰো ফাৰ্ম খুলিম বুলি ভাবি আছো ৰ ভাবিছো মানে ভাবিছোয়ে খালি মাটিত পেলাব লগা আছে আৰু খানি ফাৰ্মৰ বস্তু আনিব লগা আছে কেতিয়াবা বেলেগ একো কাম নাই বাকী চব হৈছে
তে সেয়া গাহৰি পুহিছিলো যে সেইকেইটা ঘৰ বনোৱা আছে
অ পিছে চত আছে
অ তই যাওঁতে দেখিছান নাইব পিছফালে এনেকা সিফালে অ ঘৰ বনোৱা আছে জেগা হয় যদি
সেইফালে যোৱাই নাই ৰ পিছফালে
উ যোৱা হ'লে দেখা পালি হয়
যাম বুলি ভাবিছিলো কিন্তু আ যিহে ৰ'দ দি আছে ক'ত
এ চলিলৈ নোৱাৰা
সেইকাৰণেতো আৰু ইমান গৰমত বেমাৰ হৈ যাব
এ তাকেতো
আহ সেইকাৰণে ভাবছো এতিয়া নাযাও দে অলপ ঠাণ্ডা পৰলে যাম দে একেবাৰে বেয়াৰ পিছতে যাব লাগিব এনেকুৱা হৈছে
উ চনু আহিব নহ চনুহত তহঁতি মোৰ বিয়াৰ পিছতে তেওঁ থাকাকে যাবি
অ সেইটো কৈছো তেতিয়াই যাম যাব লাগিব এতিয়া ইমান গৰমত নোৱাৰি
উ উম তাই কেতিয়া আহিব বোলে
তাই হেৰিত আহিব ছেপটেম্বৰতে আহিব খাল টি কাট টো পোৱা নাই তেতিয়া পাপাও কৈ আছে বনাই দিম বুলি এতিয়া পাপাও একো কোৱা নাই মই কালি কৈ আছিলো সময় নাপাওঁ পাপাই এতিয়া ভাত খাও পোৱা নাই তাৰপিছত সনু যিক কৈ আছিল সিও কি কৰে বা এতিয়া ততকালতো হেতে কৰিব নোৱাৰাৰে ৰে পইচা পাতিৰো কথা আছে না
অ ততকালত বেছি লাগি যাব এতিয়া পৰাই যদি ট্ৰাই কৰি থাকে ন
অ তাই টো কৈয়ে আছে কিন্তু কৰো কোনো কৰি দিয়া মানুহ নাই
অ
কালি তাকে কৈ আছিলে তাই মোক এতিয়া মই কি কৰো অ যাব বোলে
কালি যাব নে পৰহি যাব
কেতিয়াবা যায় সেইটো কথা কোৱা নাই ৰ কেতিয়া যায় কালিয়ে যায় না পৰহিয়ে যায় খালি যোৱাটো যাব আৰু
নিয়ম নিয়মটোতো পৰখি আছে না
পৰহি নেকি
পৰহি সাত তাৰিখ নহয়
অ
অ পৰখিতে নিয়ম
উম
উ এই ৰবি ৰবি ভিনদেউ আহিব চাগে সিওতো যাব ন
অ সি আহিব নহ'লে চনো কাৰ লগত যাব অকলে যাব নোৱাৰে নহয় তাই
উম বাবুক লৈ নোৱাৰে দে সি বহুত বদমাছ হৈছে ন
অ মই ভাবি আছো ৰাজস্থান যাম ৰ ৰাজস্থানত
অহা মাহত যাবতো মোৰ বিয়াৰ পিছত
অ মই ইমান গৰমত যাব নোৱাৰো ৰ
এইেই আৰু মা হতে মা হতে নৱেম্বৰ মানতহে যাব না
নৱেম্বৰ মানত গৈ কিনে কি কৰিব
কি কৰিব মানে ফুৰিহে ফুৰিবহে যাব নৱেম্বৰতে ঠাণ্ডা পৰিব
নৱেম্বৰত মই যোৱাবাৰচোন ইমান ঠাণ্ডা পোৱা নাছিল
নৱেম্বৰত ঠাণ্ডা পৰে তাতে
উম
অ
তাতে বেছি ঠাণ্ডাত গৈও লাভ নাই ইমান ঠাণ্ডা পৰে
ঠাণ্ডাতো বহুত ঠাণ্ডা গৰমতো বহুত গৰম হয় না
অ
কি কৰিব আৰু মানুহ যাবতো লাগিবই নিজৰ ঘৰ আছে যিহেতু তাতে আমাৰ
যোৱাতো যাব লাগিব ময়োতো যাম বুলি ভাবি আছো কিন্তু এই অলপ ডাঙৰ হ'লে এই দুই এৰ ডেৰ বছৰ মান হলেও বেলেগ কথা আছিল তে তাত যাম গৰমত এলাৰ্জি চেলাৰজি হৈ যাব চাওঁ দেচোন মই যোৱ যাব ইচ্ছা আছে মোৰ অকলে থাকে থাকিলে গ'লো হয় মই
অলপ ডাঙৰ নহওঁতে তই যাব লাগে
এক বছৰ হলে যাবা পাৰি এতিয়া নোৱাৰি
অ হয়ে তো
তেতিয়া কিবা অলপ অলপ কে তো ক'ব। পাৰিব ন তাই?
পাহৰি গ'লে ভাল হ'ব।
নহ'লে কি ক'ব কি নকয় কিবা এটা হ'লেও গম নাপাম? ট্ৰেইনতো শান্তি পাম।
তাকেতি
উম তাইকো গা পা ধুৱাই দিছো ৰ এতিয়া।
অ ঠিকেই কছে।
বনাব সে এতিয়া।
অ অ।
মই নবনাওঁ আৰু।
মাই বনাব।
ইমান গৰম বিষ। আৰু তাইক লৈ মই নোৱাৰো নহয়।
উম তাইক খালি লৈ কেনিবা ফুৰাব লাগে তেতিয়া অলপ ভালে থাকে। বিশছ্বনাথ থোৱাৰ লগে লগে কান্দি থাকে। তেনেকুৱা কাৰণে দিকদাৰ হয়।
অ ঠিক আছে।
দে হ'ব দে মইয়ো কাম কৰো উম।